হেল্ল'? হেল্ল',
হেল্ল'?
কি কৰি আছা?
এনেই আছো।
ঘৰতে আছানে?
অ
চাহ খালা?
খালো।
এ', নাই খোৱা ৰ'বা, খাম এতিয়া। তোমাক অলপমান কথা সুধিব কাৰণে ফোন কৰিছিলো বাৰু যদি ফ্ৰী আছা তুমি এতিয়া?
কি কথা কোৱা?
এতিয়া কথাটো হ'ল, উৎসৱৰ ওপৰত। মানে ধৰা আমাৰ আমিতো বহুত উৎসৱ পালন কৰোঁ ন!
ত', সেই উৎসৱবোৰৰ ভিতৰত তোমাৰ মানে ভাল লগা উৎসৱবোৰ কোনবোৰ? সেইটো মানে মই জানিব বিচাৰিছোঁ আৰু এনে
মোৰ ভাল লগাটো মই বিহু মোৰ ভাল লাগে। আৰু যিটো আমাৰ অসমীয়া বিহু আন যিটো দুৰ্গা পূজা আছেই। দুূৰ্গা পূজা, বিহু, দুৰ্গা পূজা এই দুটাই অলপ ভাল লগা ফেষ্টিভেল মোৰ।
অহ ', ভাল পোৱাৰ কিবা বিশেষ কাৰণ?
হহ ', বিহুতো মই এই কাৰণে ভাল পাওঁ, কাৰণ এইটো আমাৰ এটা অহ ', নিজস্ব অহ ', মানে আমাক এটা স্বীকৃতি দিয়ে সেইকাৰণে মই বিহুটো ভাল পাওঁ। আৰু দুূৰ্গা পূজাটো এটা মানে এটা নিজৰ হাঁহি ফূৰ্তি কৰিবৰ কাৰণে এটা আৰু ভাল পাওঁ। আৰু
এনে তুমি বিহু কেনেকে পালন কৰা বা তুমি ক'ব পাৰিবা অলপমান?
অ', সেইটো ক'ম। পিছে তোমাৰ কি ভাল লাগে বেছিকে কোনটো উৎসৱ ভাল লাগে?
আমাৰ বিহু ভাল লাগে আৰু সেবা দেৱালী দি ভাল লাগে দুৰ্গা পূজা। ভাল লাগে দিয়া। বেয়া নালাগে।
অ মোক কি সুধিছিলা এতিয়া
মা মানে শুধিলে যে তুমি ধৰা বিহুতটোতো পালন কৰাই চাগে ত কেনেকে পালন কৰা সেইটোৰ ওপৰত
অ বিহুতো মইতো বেছি ভাল পাওঁ মাঘ বিহুতটো কাৰণ মাঘ বিহুটোত আৰু সকলোৱে মিলি জুলি এসাজ খাওঁ আৰু আমি যিটো আমাৰ পুৰ পুৰণা যিটো আগৰ পৰা চলি অ সংস্কৃতি সেই সংস্কৃতি। ইতা আমি পালন কৰিছোঁ ত' মোৰ ফেভৰেট মানে মোৰ প্ৰিয় বিহুটো হ'ল মাঘ বিহু আৰু বাকী বহাগ বিহুতটো ভাল নালাগে ভাল লাগে কাতি বিহুতটো কাতি বিহু পালন কেনেকৈ কৰোঁ পালন এতিয়া ধৰি লোৱা মাঘ বিহু। মাঘ বিহুটোত যিটো মা মায়ে আমাৰ পিঠা লাড়ু বনায় সেনেকে পিছত আমি ধৰি লোৱা ভেলাপূজি বনাওঁ ভেলা নামঘৰ যিটো আমাৰ সমাজত ভেলাঘৰ বনোৱা যায় ঘৰে ঘৰে ভেলাঘৰ বনাওঁ চবৰে ঘৰে ঘৰে আমাৰ ঘৰতো এটা বনাওঁ ত' সেনেকেই আৰু সেনেকেই আৰু পালন কৰোঁ।
বাকী এতিয়া লাড়ু পিঠাইবোৰতো বনোৱা। তেনেহ'লে তোমাৰ গুড়ি বনাব লাগে ন চাউলৰ চাগে গুড়িটো বনাই এইটো। চাউলৰ গুৰিত টো তৰাই কেনেকে বনোৱা তোমালোকে
প্ৰথমে মোৰ মই দেখিছোঁ আৰু মাহতে কৰা ত' ফাৰ্ষ্টত তেওঁলোকে চাগে চাউলটো ভিজাই লয় তিয়াই লয় তিয়াই লৈ কিনে অকণমান ধৰি লোৱা অকণমান ৰ'দত দিয়ে চাগে সেইটো মই নাজানো ভালকৈ বাট কিন্তু তাৰপিছত তেওঁলোকে সেইটো গুড়ি কৰি লৈ মানে ঢেঁকীত খুন্দি হওক আজিকালিতো মিক্সি যি ওলাইছে মিক্সিত মিক্সিটো ধোঁৱাৰ গুড়ি কৰি লয়
সেই ভাই এই ভাই হ'ব দিয়ক হে সি এই কি ভাল কৰি যাব এইটো
হে হে
হে হে
সি হি
ৰাজ্যৰ ভালকে ক ভালকে আৰু বেছি কুৰ খুৰ বেছি হাঁহ হাকে ৰাখিবি অ বাব এইটো। বেছি উ উ হা হা কে নাথাকবি ভালকেবাৰে ভালকে একবাৰতে কবি মানে স্পষ্টকে কবি আৰু যিখিনি ক স্পষ্টকে কবি।
এই ৰ মই ভাবি আহিবি কওঁতে অলপ। টাইম লাকে ভাই তোৰ জানাই এ নিজে।
ভাব্জ ভাব আৰে ভা ভাবি নাই ইমান তই ধৰ চাহ মই কৰিছো তই প্ৰথমতে মই সুধ চাহ চাহ মই তোক সুধ মই তোক কৰিছো হুৰ হুৰ। তই বি বিহুৰ কথা ক'লি না শুন শুন প্ৰথমে মা মাঘ বিহুৰ কথা ক'ল তাৰপিছত মোক সুধবি যে তোমালোকে তুমি কেনেকে পালন কৰা ধৰা আৰু ফেষ্টিভেল বুলি নকবি উৎসৱ বুলি ক অসমীয়া কবি বা
আৰে মোৰ এ', কি চাইচিলনা, আহিছেনে লাইক', - লাইক', আহি যায়। ধৰি লোৱা, তুমি লাইক এনেকা কি আহে এই ইংলিশ মাখা কিয়া আহি আছে মোৰ, তাকে ভাবি আছোঁ।
সেইগিলা লগাবি, তাৰপিছত মই তোক যিখিনি কৈছোঁ ন ', ত', মোকো সোধবি সেনকে আৰু মিলে, তাৰপিছত তই যদি কিবা এক্সট্ৰা -কুৱেশ্যন সুধা, সুধবা পাৰা, ৰ', কাটি নেদ
উম', মেক্সি, মেক্সি,
ৰহে' ৰ', নেটটো অফ কীয়া নহয়ে? নেটতো অফ কৰিলিহে কেনচেল হ'ব নহলবা।
এখনি খুনা পাবা লাগে নে
ডেঞ্জাৰ কথা কৈছা এইগিলাক শুনা, ৰহাই কাটা জানাই ৰ নাগাতবি তই নাগাতবি ৰ।
চিল গেল মে
আহ -আহ -আহ চিমে
অহ উ
ৰহে মাৰ
আটা জাই হেল্ল' হেল্ল' হেল্ল' হেল্ল'